এ কিনো ফটোৱা কৰি থাকিব
শুনিছেনে?
হেল্ল'
অ শুনিছানে?
হেল্ল' আহ শুনিছোঁ কোৱা।
ফোন কৰিছিলা? অহ ভালেই।
এ কৈছিলোঁ এতিয়া মোৰ মোৰো খবৰ খাতিও পোৱা নাই।
তোমাৰ খবৰ?
ভালে।
আহ খোৱা বোৱা হ'ল।
হ'ল হ'ল। এতিয়াও বাকী নাথাকে আৰু এতিয়া আকৌ খাবই হব এতিয়া চাহ তাহৰ। দুপৰীয়া নে।
উম।
এ হেৰি কি বুলি কয় মই বনালো বাৰু মা মানে গেছ আনিব গৈছিলে।
অ কি দি খালা।
জিকা, বিলাহীয়ে মাছ বনালো শিঙি মাছেদি।
আজিকালিতো না এইয়াবোৰ চব্জি তোন চবতোন খাৰ দিয়াই আৰু।
অঁ নিউজত পিছে বোলে পটলত। বোলে মেডিচিত মাৰিছে ন।
উম। উ আমাৰ এ-এ-এ। এগ্ৰিকালচাৰ তোমাৰ মানে আমাৰ যোনটো হেৰি শস্য উৎপাদন তোমাৰ হেৰি আছে হয়।
এইটো মানে কি জানা মানুহ আমাৰ। হেল্ল'।
অ কোৱা।
এ আমিতো খেতিহে কৰো আমি মাটিতটো চাই কৰি নলও নহয়।
উম-উম।
আমি খেতি কৰিব লাগে খেতিয়ে কৰে মানুহবিলাকতে কিন্তু মাটিতটো চাই কৰি নলয় ন কোনটো খেতিত কোনটো খিনি মাটিত কোনটো খেতি হব ভাল।
উম মাটিতো চাই ল'ব লাগে ন।
অ মাটিতটো চাই ল'ব লাগে যেতিয়া তাত মানে মাটিটো পৰীক্ষা কৰিব লাগে পৰীক্ষা কৰিলে মানে গম পায়। লেবৰেটৰীত পৰীক্ষা কৰে। সেইটো মানে যোনে এগ্ৰিকালচাৰ মানে-মানে পঢ়ে তেতিয়া সেইবিলাকতে মানে গম পায়।
উম উম মাটিটো তোমাৰ যে মা-মাটিটো তোমাৰ যে পৰীক্ষা কৰে। এইটো কেনেকুৱা মাটি কেনেকুৱা মাটি হলে ভাল হয় মানে।
এতিয়া পলসুৱা মাটিত কেনেকুৱা হয় মানে অকনমান মাটিটো যদি বালি বালিও হয় পলসুৱাও হয় যদি গোটেই কেইটা গোটেই কেইটা বস্তু একেলগে থাকে তাত কোনটো কোনটো বস্তু ভাল হয় কোনটো খেতি ভাল হয় তাত চাব।
শস্য বীজটোও ভাল হ'ব লাগিব হয়।
অ বীজটো উন্নত মানৰ হ'ব লাগিব বীজতটো আ যদি অপইতা হয় কেনেকে হ'ব গৈ।
অহ-অহ।
আজিকালি সাৰ দিয়ে ন, লাগিব হ'ব
এতিয়াতো আজি আজিকালিতো তোমাৰ এইটো সাৰ দিয়াতো তোমাৰ এইটো তোমাৰ মানে একো হেৰি নহয় ডাঙৰ সমস্যা বুলি নাভাবো এইটো স্বাভাৱিক হৈ গৈছেগৈ যিহেতু অ ফল লাগিবলৈ হলে সাৰটো দিয়েই। কিন্তু জানো এইটোৱে মানুহক জানো উপ আ উপ উপ উপকাৰ কৰিছে নে অপকাৰ কৰি আহিছে বৰ্তমানলৈ?
মানুহ উপকৃত হৈছে মানে কেনেকুৱাকে উপকৃত হৈছে তুমি এতিয়া যত এজোপা কলগছত বা এটা অ এথোক কল লাগিব ন তুমি সাৰ দিওঁতে দিওঁ মানে সেইজোপাত জোৰ জবস্তিকে দুঠোক কল পেলাব। কথাটো কৈছো দেই মই এনে
অ' অ'
উদাহৰণ দিছোঁ। কিন্তু তুমি হে দুঠোক কল বেছি তুমিও লাভ পালা লাভ হলা। কিন্তু হেই কল কিনা মানুহতো বা মানুহ, খোৱা মানুহটোৱে জানো লাভ পাব মানুহটোত সাৰহে খাব।
অ'
সাৰৰ ওপৰতহে মানে হৈছে কাৰণ বহুত জোৰ জবস্তিকে মানে দুঠোক কল পেলোৱা নিচিনা হৈছে ন?
অ মানে খেতিয়ক সকলৰ চাব গলে খেতিয়কসকলৰ কিছু ক্ষেত্ৰত লাভৱানো হৈছে।
অ আগতে খেতি খেতিয়ক সকলৰটো সেয়া আকৌ কল কিনি পেলাই খাই মানুহ সেই মানুহবোৰত আকৌ কিনে ন, সদায়তো নাথাকিব সেই বস্তুটো। এদিন নহইটো এদিন কিনিবই লাগিব বজাৰত।
তাকেই। তোমালোকৰ তাত এনেই খেতি বাতি কেনেকুৱা, এ উম মাটিটো কেনেকুৱা তোমালোকৰ সেইফালে? খেতি-বাতিৰ বাবে, বোকা মাটি ধান খেতিৰ বাবে ভাল আৰু ন'?
অ' ধান ভাল হয়, কিন্তু মানুহ বিলাক হতে সেই চিকুণায় কৰি নিদিয়ে যে ভাল নহয়। হয় ইমান মানে জোনে লাগি কৰি থাকে তে সিহঁত বিলাক হতৰ ভাল হয় তেতিয়া ধানটো।
উম ধান খেতিটোত তোমাৰ কেনেকুৱা কিমান মান লাভ হয় বাৰু? তাত সাৰ বোৰ প্ৰয়োগ কৰে নে বাৰু ধান খেতিত? কীটনাশক দিয়ে হয়।
সেই মানে নদী সি-ইটো চাইদ ইটো চাইডে মাটিখিনি মানে অলপ হেৰি হয়, টান হয়, সেইফালে সৰিয়হ পেলায়।
উম এ শস্যক্ষেত্ৰত তোমাৰ, এয়া মই অলপ বহু শস্যক্ষেত্ৰত তোমাৰ মানে কি হয়? উম ম চাবা তুমি ব্ৰহ্মপুত্ৰৰ যিটো দাঁতি কাষৰীয়া অঞ্চল থাকে ন। কিছুমান তাত চাবা মাটিতো বহুত সাৰুৱা থাকে। সাৰুৱা থাকে। ত তাৰ-তাত তোমাৰ হে কি হয় এয়া খেতি-বাতি বহুত উন্নত হয়। হেইবিলাক শেষ, এ অ সেইবোৰ শস্য তুমি চাবা, তুমি তাত ইমান সাৰ নিদিয়ে ন। যিহেতু তাত এয়া তোমাৰ মাটিটো পলক থাকে। তাত শস্যটো ভাল হয় আৰু এ সেইটো মা-মানুহৰ বাবে ইমান অ-অ-অ-অপকাৰীও নহয় বুলি মই ভাবো, বিশ্বাস কৰোঁ।
নাই-নাই, আজিকালি চবৰে দিয়া-দিয়া হৈছে।
উম-উম।
মানে মানুহবিলাক হতে কি কৰে কি কাৰণে এক্সট্ৰাকে এ মানে চাই আহ এটা চাইডে কৰে বিক্ৰী কাৰণে, সাৰ চা চা দি আৰু উ ঘৰত খাব লগীয়াকে কাৰণে বেলেগকে কৰে।
অ-অ। উহঃ।
তোমালোকৰ ঘৰত কৰে নে নাই খেতি?
আমাৰ খেতি বৰ্তমান কৰে, হে আমাৰ চবজি খেতি কৰে তোমাৰ এইটো আমি ঘৰত খাবলৈ বি বিক্ৰী কৰিবলৈ নহয় আৰু চবজি, উম সেয়াই আমি মানে যিহেতুটো কি কিনা চব্জি কি খাবা চবতে সাৰ দিয়া। আমাৰ ইয়াত এ তিঁয়হ কৰোঁ। তেনেকে লেচেমাহ আছে, জিকা আছে, ভেন্দি আছে, পটল আছে, ভোল আছে, এ আ পানীলাও আছে, কোমোৰা আছে। তেনেকে আৰু বি উ বিলাহী আছে। মানে ম বছৰি সেয়াই। উ আপোনাৰ, তোমাৰ মানে হেৰি কি হয়, বছ চৰি, এই ফলটো তোমাৰ অ তেনেকুৱাই। এটি-এতিয়া গৰম দিনত, গৰম দিনত যিখিনি কৰিব লাগে ন। পটল ল, তাৰপিছত ভেন্দি। তোমাৰ ইয়া লেচ টেমা, তিঁয়হ, এই গোটেইখিনিয়ে চব্জি বাও ঘৰতে আছে, আমি ঘৰৰ চবজিয়ে খাব লাগে। সকলোৱে যদি এনেকে শস্যক্ষেত্ৰত যদি সকলোৱে ঘৰে ঘৰে সকলোৱে নিজা ঘৰে ঘৰে যদি কৰিব যায়, তেনেকুৱা হ'লে কিন্তু সকলোৱে বেমাৰ আজাৰৰ পৰা বহুত আ পৰিত্ৰাণ পোৱা যাব। কিন্তু খেতিয়কসকলৰ অকমান অনিষ্ট হয়, কাৰণ তেওঁলোকেটোন খেতিৰ প্ৰতিয়ে খেতিৰ ওপৰতে নিৰ্ভৰ,
নাই নাই সেইটো সেইটো হেৰি সেইটো, সেইখিনি খেতি হেৰি হেৰিৰে যাব চহৰ অঞ্চললে যাব মানে সেই ফলখিনি চহৰ অঞ্চললৈ পঠিয়াব।
হয়।
গাঁৱৰ মানুহখিনি মানে নিজৰ কাৰণেতো নিজে কৰিব পাৰে ন যোন নাখন, মাটি আছে এইবিলাকত নিজে কৰি খাব পাৰে।
উম উম,
যোনবিলাকৰ মাটি নাথাকে সেইবিলাকৰ এটা বেলেগ কথা।
উম উম আমাৰ আমাৰ ইণ্ডিয়া ইণ্ডিয়াত তোমাৰ এনেকুৱা খেতিৰ ক্ষেত্ৰত এতি তোমাৰ বহুত আগবঢ়া ন
এ ভাৰতত আগবঢ়া মানে, চাই মই জানাততো চীনত বেছি ধান খেতি কাণে বিলাক চীনত বেছি কৰে।
হয়। আমাৰ ভাৰতত কেনেকুৱা? এক ঘে তোমাৰ, এ শস্যৰ ক্ষেত্ৰত তাত, তোমাৰকিমান আগবাঢ়ি‌ছেমানলৈ। আৰু ঠিক কৰিবলগীয়া কি আছে মানে তাৰ? বাহিৰৰ পৰা আমাৰ শস্যটো নাহি আমি ইয়াতে যে আ কৰিব পাৰো তাৰ কিবা বিকল্প কিবা চিন্তা এ কৰিব পৰা যায় ন বাৰু। তোমাৰ। তোমাৰ নিজৰ ৰ কোৱাচোন তুমি নিজে কি হ'বা।
অ কৰিবলৈতো চবেই পাৰে কিন্তু এ। টো অলপ ভালকে। ভাবিব কৰিব লাগিব।
উম-উম।
মানে যোনবলাকতে চাই ত এটা-এটা-এটা। ডিপাৰ্টেণ্টমেন্ত নে সেই ডিপাৰ্টেণ্টটো মানে অলপ ভাল হ'ব লাগিব। চাবলৈ যাম।
উম উম সেয়াই বিভাগীয় কৰ্তিপক্ষ। তোমাৰ ভাল লাগিব উম। তোমাৰ হেৰি উম-উম-উম কিন্তু আমাৰ-আমাৰ ইয়াত-আমাৰ-ইয়াত তোমাৰ শস্য ক্ষেত্ৰত। হক বা তোমাৰ আমাৰ যোনটো এগ্ৰিকাৰ সেইটো দিশ যদি আগবাঢ়িব লাগে তেনেহলে আমাৰ ইয়াত কি কৰিব লাগিব আধুনিক যন্ত্ৰ পাতিবোৰৰ ব্যয়ৱহাৰ অকণমান কৰিব লাগিব।
অ চবৰ মানুহ খেতিয়ক মানুহ বিলাক এটা ঘৰত দিব লাগিব। অ' বস্তু যোগাৰ দিব লাগিব যাতে মধ্যভোগীয়ে খাব নোৱাৰে সেনেকা। কৰিব লাগিব। এতিয়াটো চৰকাৰেটো বহুত বস্তু। দিয়ে কিন্তু মানুহ বিলাকতে মানে নিদিয়ে গৈ। য'ত কাৰ্য্যালয় মানে । কাৰ্য্যালয় থাকে ন নিদিয়ে।
সেয়াই আ- আ আধুনিক। হেৰিবোৰ তোমাৰ উন্নত কৰিব লাগিব। তাৰ উপৰিও। তাৰ প্ৰতিও তোমাৰ কি কৰিব লাগিব আহ শস্য কিদৰে ভাল হ'ব লাগে তাৰ আমি নতুন নতুন পদ্ধতি বিলাক আমি চাব লাগে আচলতে বাহিৰৰ। দেশবোৰৰ পৰা বহুত শিকিবলগীয়া আছে। হেল্ল'।
অ জৈৱিক জৈৱিক খাৰৰ কাৰ জৈৱিক খাৰ কেনে। জৈৱিক সাৰ ওপৰত নিৰ্ভয়।
জৈৱিক সাৰ জৈৱিক সাৰ কেনেকে প্ৰস্তুত কৰো নহয় ব্যৱহাৰটো ব্যৱহাৰে কি কিছুমানে। তোমাৰ এনেকুৱাকে পদ্ধতি তোমাৰ কেনেকে জৈৱিক সাৰ তোমাৰ সৃষ্টি কৰে সেইটোয়ে নাজানে যিহেতু। তোমাক ঘৰৰ ঘৰত বহুত। তোমাৰ পেলনীয়া। জোঁথৰ ওলায়
খেতিয়ক বিলাকে খেতিয়ক বিলাকক ট্ৰেইনিং দিব লাগে।
অ'
অলপ চৰকাৰে মানে অলপ অলপ কাম কৰিব লাগিব নিজে হাতত ল'ব লাগিব।
উম উম তোমাৰ জৈৱিক সাৰো কৰাৰ ক্ষেত্ৰতো তোমাৰ এটা গাঁতত